হেল্লো'।
হেল্লো'।
হেল্লো'।
অ', ময়ো, ভালে আছানে?
অ', আছোঁ।
অ', বাকী, ঘৰৰ মানুহৰ চবৰে ভাল?
অ', ভাল। তোমাৰ?
আছোঁ দিয়া, আমাৰো আছে, চব ভালে বাকী, আজিকালি স্কুলত গৈ আছা নে নাই?
স্কুল গৈ আছোঁ এইকেইদিন।
অ'। আজিকালি বহুত বন্ধু, উম, হয় মানে স্কুলত, কিন্তু, সঁচা বন্ধু কিমানজন থাকে, সেয়াহে দিগদাৰ হয় নে নহয়? তোমাৰ কিমানজন সঁচা বন্ধু আছে কোৱাচোন?
মোৰ এনেই, সঁচা বন্ধু ইমান নাই, মানে এজনে আছে, মোৰ লগৰ এজন কিন্তু সি স্কুলত, অ', নপঢ়ে মানে, স্কুল মানে, মোৰ স্কুলত নপঢ়ে, বেলেগ স্কুলৰ সি।
অ'।
আজিকালিতো বন্ধু বহুত হয়, কিন্তু সঁচা বন্ধু চিনিব কাৰণে টান হয়। সেইটো তুমি মানানে?
অ', আমিটো, মই কথা মানো। যিজনে তোমাৰ ভাল সময়ত নহয়, বেয়া সময়তো তোমাৰ লগত থাকে, সেয়া, সেয়াই হ'ল আচল বন্ধু।
উম, বন্ধু বহুজন হ'ব পাৰে কিন্তু, সঁচা বন্ধু আচলতে খুব কমেই থাকে। তেন্তে, তুমি সঁচা বন্ধু চিনিব কেনেকৈ পাৰিবা, কোৱাচোন?
মই সঁচা বন্ধু, আম, ঠিক আ, মতে চিনিব মানে, এটা কাম থাকিলে ফোন কৰে আ, বা কাম শেষ হ'লে, খবৰ নলয়, আ তেনে মানুহক বন্ধু বুলি ক'ব নোৱাৰি। সেই, তেনেকুৱা মানুহবোৰকে মানে, মই বা, তেনেকুৱা মানুহৰ পৰা মই বাচি থাকোঁ, যে বন্ধু নকৰোঁ সেইবোৰ মানুহক।
উম, ঠিকেই কৈছা। তেনেকুৱা মানুহৰ পৰা বাচি থাকিব লাগে, আৰু যিজনে তোমাৰ ভাল সময়ত নহয়, বেয়া সময়তো তোমাৰ লগত থাকে, সেইজনেই আচলতে সঁচা বন্ধু হয়।
কিন্তু বহুতে কেৱল নিজৰ স্বাৰ্থৰ বাবেহে বন্ধু ন্ধুত্ব কৰে আচলতে, আজিকালি, আজিৰ দিনত
অ' একেবাৰে ঠিক কথা কৈছা এইটো। কাম থাকিলেহে মানুহবোৰে ফোন কৰে নহলে নকৰে।
উম' সঁচাকে তেনে মানুহক বন্ধু বুলি কবও নোৱাৰি। আৰু আজিকালি যেনেকুৱাহে দিনকাল পৰিছে বন্ধুৱে বন্ধুক উম' চিনি নোপোৱা হৈছে, বন্ধুৱে বন্ধুৰ শত্ৰু হৈ পৰিছে। আজিকালিতো তেনেকুৱা দিনেই চলিছে। ঠিক এ, ঠিকে আছে বাৰু আৰু এটা কথা কোৱাচোন? বন্ধুত্ব আটাইতকৈ দৰকাৰী বস্তু নেকি? মানে জীৱনত মানে বন্ধুত্বই সকলো নেকি বা বন্ধুত্বই চ সকলোতকৈ দৰকাৰী বস্তু চুটো নেকি?
অ' বন্ধুত্ব আচলতে দৰকাৰী হয় মানে বহুত ক্ষেত্ৰত দৰকাৰী হয় যেনে মোক এতিয়া কিবা সহায় লাগে। যোনটো মোৰ মা দেউতা বা মোৰ বা দাদাই কৰিব নোৱাৰে সেইবোৰ কাম বন্ধুতবোৰ কৰে। অ' যেনে স্কুলৰ কিছুমান কাম হ'ল। স্কুলত আহ' কিবা হলে আহ' জনোৱা কথা। আ স্কুলত যদি মই পানিচমেণ্ট খাওঁ সেইটোৰ পৰা বচোৱা এইবোৰক কে মানে বন্ধুত্ব বুলি কয় আৰু উম' ভাল টাইমত থকাটোতো হয়েই আৰু বেয়া টাইমত থা শিল থাকাটোহে মা মেইন বন্ধুত্ব।
উম' ঠিকেই কৈছা। আৰু বন্ধুত্বত আটাইতকৈ দৰকাৰী বস্তুটো কিনো?
বিশ্বাস। এবাৰ বিশ্বাস ভাঙিলে সম্পৰ্ক আগৰ দৰে হ নাথাকে।
অ' এইটো কিন্তু সঁচা কথা কৈছা যদি বন্ধুৰ লগত কাজিয়া হয় বা বন্ধুৰ লগত তৰ্কা তৰ্কি হলে তেতিয়া বিশ্বাস ভাঙে আৰু বিশ্বাস ভাঙিলে সেই বিশ্বাস কেতিয়াও আৰু ঘূৰি আহিব নোৱাৰে আৰু যদি বন্ধুৰ লগত কাজিয়া হয় তে এতিয়া কি হওক, কি কৰিব লাগে, কি হৈ থাক মানে কৰি কৰিব লাগে তোমাৰ মতে?
অম প্ৰথমতে শান্ত ভাৱে কথা পাতিব লাগে। ভুল বুজা বুজি থাকিলে সমাধান কৰিব লাগে। অ কিন্তু যদি হাঁ সন্মানেই নাথাকে তেন্তে দূৰত্ব ৰখাই ভাল।
একদম সঁচা কথা কৈছা এইটো কাৰণ নিজৰ সন্মানটো সকলোতকৈ আগত। তোমাৰ যদি তাত সন্মানেই নাই, তোমাক যদি তাত সন্মান কৰিবই পাৰা নাই তোমাৰ বন্ধুৱে তেনেহলে তুমি তাত বা সেই সম্পৰ্কটো উম জীয়াই ৰখোৱাৰো কিব একো মানে উদ্দেশ্য নাই কাৰণ তোমাৰ সন্মানটোৱেই তোম সকলোতকৈ আগত হয়। বাৰু আৰু সামাজিক মাধ্যমত আজিকালিতো হাজাৰ - হাজাৰ বন্ধু থাকে। সেইবোৰ সঁচাকৈ বন্ধু নেকি তুমি কি ভাবা? সঁচাকৈ সেই সামাজিক মাই ধ্যমৰ ছ'চিয়েল মিডিয়াৰ যিবোৰ ফ্ৰেণ্ডছ বা বন্ধু সেইবোৰ সেইবোৰ বন্ধুত্ব সঁচা হয় নে, নে মানে বাস্তৱ, বাস্তৱত সঁচাকে মানে সেইটো বন্ধুত্বই কাম দিয়ে নে, নে ইনেই আৰু এ টো বন্ধু কি ভাবা তুমি?
সামাজিক মাধ্যমত হাজাৰ হাজাৰ বন্ধু থা থাকিলেও চিনাকি মানে নহয়, অনলাইনত চিনাকি হ'ব নোৱাৰে। কিন্তু যেতিয়া প্ৰকৃতত প্ৰকৃত বন্ধু মানে যদি অনলাইনৰ পৰা আহে ত' মানে অনলাইনত যদি মই আ ছচিয়েল মিডিয়া বা ক'বাত যদি মই প্ৰকৃত বন্ধু এটা অ, পালো তে সি সদায় মোৰ লগত থাকিব সদায় মোক যদি আ মই য'ত থাকোঁ মানে তাৰে সেই ঠাই সি চিনিব পাৰ তাৰপিছত মোৰ লগত সদায় থাকিব সদায় মোৰ লগ মানে মোক সহায় কৰিব। কিবা হ'লে মোক যদি পইচা পাতি কিবা সহায় লাগে সি সহায় কৰিব, এনেকুৱাই আ মানুহবোৰে মানে প্ৰকৃত বন্ধু। কিন্তু অনলাইনৰ পৰা আজিকালি মানে আজিকালিৰ দিনত চবেই স্বাৰ্থপৰ চবকে ফলোৱাছ লাগেই। এইটো লাগে সেইটো লাগে সেইকাৰণে মানে বন্ধুত্ব গঢ়ে, কিন্তু আচলতে সেইটো কথা নহয়।
অঁ, ঠিকেই কৈছা আৰু বন্ধুত্বটো থাকিলে আচলতে সকলোখিনি বস্তুৱে মানুহৰ ওপৰত কথা যদি মানুহজন ভাল থাকে তেনেহলে সেই মানুহজনে বন্ধুত্বটো ভালদৰে সাঁচি ৰাখিব পাৰিব আৰু যদি মানুহজনেই ভাল নহয় মানুহজনে মানুহজনে যিমান জীৱনত বন্ধু স্থাপন বন্ধুত ট কৰিলেও যিমান মানুহৰ লগতে বন্ধুত্ব নকৰক কিয় সকলোৰে লগতে তেওঁৰ বন্ধুত্ব কেতিয়াও টিকি নাথাকে। কেতিয়াও তেওঁলোকৰ, তেওঁৰ লগ তেওঁ ব কাৰো লগতে ভাল বন্ধুত্ব স্থাপন কৰিবই নোৱাৰিব যদি উম, তেওঁ মানুহজন ভাল নহয়। সেইটো কথা ঠিকেই কৈছা আৰু অনলাইনততো আজিকালি বহুত মানুহ মিছা, বহুতেই মিছা আৰু বহুখিনি সঁচা সঁচা মানুহো থাকে আৰু সঁচা মানুহবিলাকৰ লগত থকাতটো বা তাৰ সংগ হোৱাটো খুব ভাল। বাকী যি আ সামাজিক মাধ্যমত আ আ, টো কথাটো ক'লোৱে বাকী তুমি এনে বন্ধুত্বত কি বেছি মূল্য দিয়া, সেইটো কোৱাচোন।
সন্মান আৰু বিশ্বাস। এই দুটা থাকিলে বন্ধুত্ব দীঘলীয়া হয়। এই দুটা যদি নাথাকে আ, বন্ধুত্বত তেন্তে বন্ধুত্ব বুলি ক'ব নোৱাৰি সেইটো এইটো এজন অচিনাকি মানুহ বুলি ক'ব পাৰি কাৰণ বন্ধুত্বত যদি সেই দুটা বস্তুৱে নাথাকে তে সেই আ বন্ধুত্ব সেই অ সম্পৰ্কতটো বন্ধুত্ব বুলি ক'ব নোৱাৰি।
অ একদম সঁচা কথা। কাৰণ সন্মান আৰু বিশ্বাসটো বহুত ডাঙৰ বস্তু যদি তোমাৰ বন্ধুজনে বা বান্ধৱী গৰাকীয়ে তোমাক সন্মানেই দিয়া নাই তুমি সেই তাতে থকাটো উচিত নহয়। লগতে বিশ্বাস, এবাৰ যদি বিশ্বাস ভাঙে তেতিয়াতো আৰু ক'বই নালাগে। তেতিয়াতো সম্পূৰ্ণ বন্ধুত্বটোৱে ভাঙি পৰে বা সম্পৰ্কটোৱে শেষ হৈ যায়। বিশ্বাস ভাঙি পৰিলে বা সন্মান নাথাকিলে, সেই দুটা সকলোতকৈ আহ' গুৰুত্বপূৰ্ণ এটা দুটা মানে বিষয় হয়, এ যিকোনো সম্পৰ্কৰ ভিতৰতেই হওক লাগিলে সেয়া বন্ধুত্ব বুলি নহয়, যিকোনো সম্পৰ্কৰ ভিতৰতেই। বাকী তুমি যদি কোনো বন্ধুৱে তোমাক আগবাঢ়িবলৈ উৎসাহ দিয়ে, তেতিয়া তোমাৰ কেনেকুৱা লাগে। তুমি কি অনুভৱ কৰা।
তেন্তে তেওঁক মই কেতিয়াও হেৰাব, হেৰুৱাব নালাগে মানে হেৰুৱাব নোখোজোঁ। ভাল বন্ধু জীৱনত এটা, জীৱনৰ এটা ডাঙৰ সম্পদ। তেওঁলোক থাকিলেহে মই আগবাঢ়িবলৈ মানে আৰু উম, উৎসাহ পাম বা তেওঁলোকে বঢ়ায়। ত' ভাল বন্ধু একে মানে, গঢ়িব লাগে। কিন্তু কিছুমান মানুহ আহ বন্ধু নথকাৰ ফলতো বহুত ডাঙৰ ডাঙৰ মানুহ হৈছে। ন, কিন্তু যদি বন্ধুত্ব থাকে এই বস্তুটো সোনকালে হয়। এতিয়া সেনেকুৱাই কথা আৰু কি।
হয়, সেইটো কথা সঁচা কথা। বাকী এ, বন্ধু বাচি লওঁতে তুমি মানে কেনেকুৱা ধৰণৰ তুমি, আহ পদক্ষেপ ল'ব বিচাৰিবা। সেইটো কোৱাচোন বন্ধু যে কেনেকে বাচি ল'ব লাগে। বন্ধুতো কেনেকুৱা হ'ব লাগে, কেনেকুৱা ধৰণৰ তুমি মানুহক নিজৰ বন্ধু হিচাপে বাচি ল'বা বা নিজৰ আহ বন্ধুত্বৰ সম্পৰ্কত বাছি ল'বা। কেনেকুৱা ধৰণৰ সেইজন মানুহ হ'ব লাগে, সেই মানুহজনৰ তাত কি কি আহ, দুখ গুণ থাকিব লাগে, সেইখিনিত তোমাৰ মতে কি হ'ব পাৰে, সেইটো তুমি অলপ জনোৱাচোন।
বন্ধু বাচোতে আহ, বাচি লওঁতে সাৱধান হ'ব লাগে প্ৰথম কথা, কাৰণ যদি আহ, যোনটোন বন্ধু হয়। মানে আ, যাক তাক যদি বন্ধু পাতো তেন্তে সেইবোৰ আচলতে ভাল মানুহও নহ'ব পাৰে যে, তেওঁলোক অলপ বেয়াও হ'ব পাৰে, তেওঁ অলপ বেয়া কামো কৰিব পাৰে, ত' চাওঁ, চাই-চিতি বন্ধু আহ, বাচি ল'ব লাগে। আ আহ, আগবঢ়োৱা মানে সকলো কামতে আগবঢ়োৱা সন্মান কৰা আৰু সত্য কথা কোৱা মানুহকে নিজৰ ওচৰত ৰাখিব লাগে, মানে বন্ধু হিচাপে ৰাখিব লাগে।
একদম ঠিকেই কৈছা। আৰু সঁচা কথা এইটো যে, বন্ধুৰ সংখ্যা নহয় আচলতে গুণগত মানহে গুৰুত্বপূৰ্ণ বন্ধুৰ। বন্ধুৰ আচলতে। বন্ধু বুলি ক'ব কাৰণে বন্ধু যে কিমান মোৰ বন্ধু আছে এটা, দুটা, তিনিটা। তেনেকুৱা নহয় বন্ধুৰ আচলতে। সংখ্যা নহয়, তেওঁ গুণগত মানখিনিহে আচলতে গুৰুত্বপূৰ্ণ। বাৰু আজি কথা পাতি তোমাৰ লগত খুব ভাল লাগিল এইটো বিষয় লৈ। আ, বাকী আৰু পিছলৈকে কথা পাতিম দিয়া, এতিয়া আজিলৈ ৰাখিছো।
অঁ।